অয়-
নমস্কাৰ, বাৰু জীৱনৰ কথা বহুত পাতিলো বাৰু, এতিয়া মানে অলপ খাদ্যৰ কথাই পাতো। হয় নেকি, মই মানে আজি এটা অ'-
অ অ নহয় ৰ'বা, এইবোৰ কথাাত আজি ভাল লাগে জীৱনৰ কথা।
গেছৰ খোৱা বোৱা নহ'লে অলপ।
তুমি মানে জীৱনৰ কথা বহুত ভাল পোৱা নেকি? তুমি জীৱনৰ কথাহে কৈ থাকা যে।
ভাল লাগে, ভাল লাগে, ভাল লাগে, মোৰ জীৱনৰ কথা পাতি, মানে মোৰ অলপ এনেকুৱা- চিন্ত ধাৰা কৰি, মানে জীৱনৰ কথা পাতি কিনে বেয়া পায়, মই জীৱনৰ কথা পাতি- বহুত ভাল পাওঁ, জীৱনৰ মানুহৰ অভিজ্ঞতা বা সেইবোৰ কথা- শুনি মোৰ বহুত মানে, তোমাৰ কি কয়, ইন্টাৰেষ্টিং লাগে আৰু মানে, বহুত মানে- সৰুখনীয় লাগে আৰু - মই বহুত ভাল পাওঁ, এইবোৰ এনেকুৱা ধৰণৰ কথা শুনি বা পাতি ভাল পাওঁ বা- বেলেগ মানুহ, মানুহ বিলাকৰ কাৰ কেনেকুৱা অভিজ্ঞতা, নিজৰ জীৱনত লৈ কেনেকুৱা কেনেকুৱা টাইপ ধৰা, জীৱনটোক লৈ অভিজ্ঞতা ন', ধৰা সেইবোৰ শুনিব ভাল লাগে দিয়া, বহুত কথা শিকিব পাৰি, জানিব পাৰি ন'। ভাল পাওঁ আৰু মানে। আৰু কোৱা, তোমাৰ
মোৰো বাৰু ঠিকে আছে বাৰু, জীৱনত মানে কি আৰু দৈনন্দিন কাম কাজ তোৰ মানে, কৰি গৈ আছো সেই আৰু। বৰ্তমান, মানে কি আৰু এটা আদৰ্শ জীৱন যাপনৰ বাবে তুমি কি কৰিব লাগে, জানানে নাজানা?
কি ক'লা?
মানে কৈ আছো, এটা মানে কি আৰু সুন্দৰ জীৱন-যাপনৰ বাবে তুমি নিয়মিত ব্যয়াম কৰিবা, গম পাইছা নিয়মিত ব্যায়ামটো বহুত মানে দৰকাৰ আৰু, নিয়মিত ব্যয়াম কৰা নে নাই তুমি? ব্যায়াম কৰা, ব্যায়াম?
উম, কৰো, কৰো।
অ'। নিয়মিত ব্যায়াম কৰিবা আৰু মানে কি ব্যায়াম কৰিলে, দেহা মন বোৰ ভালে থাকে ন আৰু নিজৰ স্বা স্বাস্থ্য প্ৰতি যত্ন লবা, সেইটোৱে আৰু মই তো কৰিলোয়েই বাৰু, মই যোগাসন কৰিলো ৰাতিপুৱা, ফোন কৰিলা জানো। তুমি য়ে ৰাতিপুৱা কি কৰিলা বাৰু, ব্যয়াম কৰিলা জানো?
আজি মই একো ব্যায়াম কৰা নাই ৰবা, আজি মই মানে তোমাৰ সেই চলি আছে ঘৰত। ত' সেইটোৰ বাবে মানে তোমাৰ এবাৰেই মানে অকল যোগাৰ কৰি আছো আৰু, উম। সেইটো কাৰণে
উম নাই তুমি, যিমান ব্যস্ততা হ'লেঁও মানে অলপ হ'লেঁও টাইম ওলাব লাগে, গম পাইছা যিমান বাস্ত নিজৰ দেহটোৰ কাৰণে টাইম উলিয়াব লাগে, সময় উলিয়াব লাগে
কিন্তু আজি আৰু মই মানে এইটো বাৰু সময়ৰ কাৰণে নহয়, নিজে নকৰো বুলি নকৰি মানে, বুজিছা?
কৰিব লাগে, কৰিব লাগে, মইতো এদিনো মানে নকৰো মানে যিমান ব্যস্ত হৈ নকৰোৱেই মানে। সেনেকুৱা আৰু। নিজৰ মানে স্বাস্থ্যতটো বহুত, নিজৰ স্বাস্থ্য টো কিন্তু আ আচল সম্পদ দেই মানুহৰ, গম পাইছা? স্বাস্থ্যটোৱে সম্পদ হয়, জানানে নাজানা এইটো কথা তুমি।
কিয় নাজানো অ', কি তোমাৰ, তোমাৰ পিছ পিছে, তোমাৰ পিছে ছোৱালী সংগ বেছি নে ল'ৰা সংগ বেছি, অ'।
আছে আছে, ল'ৰা আছে ছোৱালী আছে, মানে আমাৰ মানে এটা মানে আছে মানে এনেকুৱা।
তুমি ভাবা দে তুমি এনেকুৱা তুমি ভাবানে, তুমি ভাবানে যে তোমাৰ আহ, তোমাৰ জীৱনৰ মানে যিবোৰ আমাৰ জীৱনত যিবোৰো খংগ থাকে ন
সেই সংগৰ প্ৰভাৱ তোমাৰ জীৱনত, পৰিব পাৰেনে?
মানে কেনেকুৱা আৰু বুজি নাপালোঁ মানে কথাটো।
মানে তোমাৰ সংগ, মানে যি মানে তোমাৰ এই মানুহৰ যিবোৰ সংগ থাকে থাকে ন, লগ থাকে। সেই লগকসমূহৰ যিবোৰ প্ৰভাৱ ৰ বন্ধু হয় বন্ধু সেইবোৰৰ মানে প্ৰভাৱ তোমাৰ জীৱনত পৰিব পাৰে নেকি উম
পাৰে পাৰে
ভালো পৰিব পাৰে বেয়া পৰিব পাৰে ন মানুহৰ জীৱনত তোমাৰ যদি ভাল সংগ আৰু মানে বেয়া সংগ যদি মানে ভাল সংগৰ লগত থাকিলে তুমি ভাল প্ৰভাৱ পৰিব।
হয় হয় মানুহে যে কয় মানুহে যে কয় মানে লগৰ বোৰ লগৰ বোৰ মানে নিজে ভালে থাকিলেতো একো নহয় বেল মানে এনে কিন্তু এইটো মিছা কথা মানে এই সংগ তুমি এটা যদি ভাল সংগৰ লগত থকা তুমিওটো মানে সেইটো পথেৰেই যাবা। সমস্যা আৰু সংগতটো বেয়া মানে তোমাৰো কিবা বেয়া মানে তুমিও বেয়া পথলৈ যাবা। যায় মানে সেইটোয়ে আৰু মানে সংগৰ লগত বহুত কথা থাকে মানে সেইটোয়ে মানে কি আৰু বিশ্বাসযোগ্য হ'ব লাগিব এজন মানে ভাল বন্ধু হ'লে মানে সত আৰু বিশ্বাসযোগ্য হ'ব লাগিব। মানে সদায় আগবাঢ়ি আহিব লাগিব তোমাৰ সুখৰ দিনতো তোমাৰ দুখৰ দিনতো। সুখৰ দিনত আহিলেই নহ'ব দুখৰ দিনতো তোমাৰ লগত থাকিব লাগিব। উম সেইটোৱে আৰু বুজি পাইছানে মই কি কলো।
উম পাৰিছো‍ঁ পাৰিছোঁ পাৰিছোঁ
মোৰ মানে যিমান মানে বন্ধুৰ চকু মোজি কাকো বিশ্বাস কৰিব নালাগে গম পাইছা? নিজৰ মানে ঘৰৰ কথা নিজৰ মানে কিছুমান মানে একদম মানে উম, উম, মনৰ মানে কথাবোৰ সকলো খুলি ক'বই নালাগে আজিকালি মানে মানুহো চিনি পোৱাতো বহুত টান হয়। সেইটোৱে।
মানে আমি জীৱনত কি নিজৰ মা দেউতাকতো আমি নিজে পচন্দ কৰিব নোৱাৰোঁ। যে এইটো আমাৰ মা-দেউতা হ'ব আমাৰ মা-দেউতাই এইটোও হ'ব, বুজি পাইছে নে নাই? আমি সেইটো পচন্দ কৰিব নোৱাৰো হয় নে নহয়? আমি জী জীৱনত আমি মানে জীৱনত আমি তোমাৰ বিয়া কাৰ লগত আমি সেই টোও চাগে আমি পচন্দ কৰিব নোৱাৰোঁ। চাগে মানে মানে সেইটো কৰি মই মানে যাৰ লগত হ'ব লাগে তুমি সেই তাৰ লগতে হ'বা ন' এইটো মানে ওপৰৰ পৰাই ঠিক কৰাই আছে মানে বুজিছা জীৱনত কিন্তু আমি জীৱনত আমি পচন মানে নি নিজে যিটো আমি পচন্দ কৰিব পাৰোঁ লগত থাকিব পাৰোঁ সেইটো হৈছে চে আমাৰ লগ বন্ধু। গম পোৱা নে নোপোৱা? সেইটো তুমি
পাওঁ পাওঁ, মানে তোমাৰ এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি মানে তুমি লগ বন্ধুৰ পৰা কিবা ধৰা কেতিয়াবা কিবা দুখ পাইছা নেকি? মানে কেতিয়াবা মানে সেই মানে সেই মানে অ কিবা অভিজ্ঞতা আছে নেকি কিবা অভিজ্ঞতা মানে কিবা বিশ্বাস কিবা বিশ্বাসঘাতকতা
বাপৰে মই তোমাক ক'ব ক'ব খুজি আছিলোঁ তুমি দেখোন এটা কথাই বহুত বাৰ পাক পকাই পকাই তাকে সুধি থাকা অ'।
কোৱাচোন বাৰু তোমাৰ জীৱনত সেনেকুৱা কিবা অভিজ্ঞতা আছে যদি কোৱা।
মোৰ জীৱনত বহুত বহুত বেয়া অভিজ্ঞ মোৰ মানে জীৱনত বহুত মানে এটা বন্ধুত্বৰ ক্ষেত্ৰত মানে এটা বহুত মানে এটা বেয়া অভিজ্ঞতা বুলি ক'ব পাৰি। মানে তোমাৰ চোৱা মই মানে এখন সেই তোমাৰ মানে তোমাৰ এখন জীৱন মানে তোমাৰ নকলি নকলি যিটো মানে এটা নকলি মো মুখা পিন্ধ এটা মুখা পিন্ধ মানে এটা ন
হয়।
নকলি এটা মানে তোমাৰ কি কয় এইটো মানে অহা নাই ৰ'বা। মানে এটা মানে মি এ মানে মই মানে মই যাক মানে মই বন্ধু বুলি ভাবো ন সেই বন্ধুটোক মানে মই অকল নিজৰ চকুত মই মানে নিজৰ চকুত তাৰ মানে মই এজন বেলেগে ভাবি লওঁ সেই বন্ধুজনক, মানে মানে কয় ন' আপোন ভালে জগত ভাল বুলি যে কয় বুজিছা ন এতিয়া? ত মই যেনেকুৱা হয় ত মই মোৰ মানে বন্ধু খিনিকো মই মানে মোক তেনেকুৱা বুলি ভাবো, ভাবি লও বুজিছা? ত' সেই ম মোৰ ভুলটো মানে তাতেই হৈ যায় ত মানে মানুহে মোক তেনেকুৱা মোৰ ফ্ৰেণ্ড মোৰ বন্ধুকেইটাই মোক মোৰ মোৰ বন্ধুৱে এতিয়া মোক যেনেকুৱা দেখাই মানে একদম তেনেকুৱা নহয়। মানে মই তেতিয়া মানে বুজি পোৱা নাছিলোঁ বস্তুবোৰ মানে। মই মানে চবৰে লগত মইয়ো তেনে কুৱাই হৈ যাওঁ মানে মই মই চবৰে লগত তেনেকুৱা হৈ যাওঁ আৰু কিন্তু মই এই বস্তুতটো এতিয়া বুজিছো এতিয়া বুজিছো এতিয়া সেই কেনেকুৱা কি মই মই তোমাৰ লগত মই যেনেকুৱা মই চব মানুহৰ লগত মই তেনেকুৱা হ'ব নোৱাৰো। মানে তুমি বুজি পাইছা নে মই কৈছোঁ? এতিয়া মানে চব মানুহৰ লগত সেইটো মানুহ যেনেকুৱা সেই মতে তুমি সেই মানুহটোৰ লগত চলিব লাগিব বুজি পাইছা। তেতিয়াহে তুমি মানে মানুহৰ লগত ঠিকি থাকিব পাৰিবা।
পাৰিবা পাৰিবা হয় দিয়া হয় দিয়া ঠিকে কৈছা হয় দিয়া সেনেকুৱা হ'ব লাগে আজিকালি উম।
অ' মানে তুমি যেনেকুৱা হয়। তুমি যেনেকুৱা হয় তুমি সেনেকুৱাকে ধৰি তুমি তোমাৰ তুমি প্ৰত্যেকৰে লগত যদি তোমাৰ নিচিনাই তুমি চলা তোমাৰ দৰে ভাবি যদি সেই মানুহজনৰ লগত তুমি চলা তেতিয়া তুমি একদম নিশ্চয় তুমি এদিন হ'লেও তুমি মানে সেই মানুহজনৰ পৰা মানে তুমি কিবা
আঘাত পাবা আঘাত পাবা উম আঘাত পাবা। আৰু কেতিয়াবা কেনেকুৱা হয় মইয়ো মানে মইয়ো পাইিছো মানে তোমাৰ তোমাৰ লগত এটা ধৰা আৰু তোমাৰ বিষয়ে তোমাৰ আগত তোমাৰ কথা বহুত গুণগান গাব কিন্তু বেলেগৰ আগত তোমাৰ কথা বেয়াকৈ গুণ গান গাব সেনেকোৱাও
সেইটোতো মানুহৰ মানে তোমাৰ সেইটো মানুহৰ মানে এইটো প্ৰকৃতিয়ে হয়। সেইটো মানুহৰ প্ৰকৃতি। কি হয় মানুহৰ স্বভাৱেই এইটো হয়েই মানে তুমি যিমান কিয় নোকোৱা সেইটো হয়ে আৰু মানে মুখত তোমাৰ কোনেও তেনেকে বেয়াকৈ ক'ব নোৱাৰে ন' আৰু সেইটোৱে আৰু। মানে মানুহৰ লগত তুমি কেনেকে চলিবা সেই মানুহজন যেনেকুৱা সেই মানুহজনৰ‌ লগতো তুমি সেনেকুৱাকে চলিবা চাবা তেতিয়া তুমি বহুত ভালদৰে তোমাৰ চলি থাকিব। যেতিয়াাই তুমি নিজৰ ইমান বেছি ভাল হ'ব যোৱা ন' তুমি যেনেকুৱা তেনেকুৱাকে চুলি ব যোৱা তেতিয়া তোমাৰ কিন্তু তোমাৰ এদিন না এদিন তুমি বাহ খাবায়ে গতিকে তুমি যেনেক কোৱা সেনেকোৱা যোন যেনে কোৱা তেনেকুৱা সেনেকুৱা সেইবোৰৰ লগত তেতিয়া মানে জিংগালালা হো আৰু।
উম। সেইটো তেতিয়াই তো অ হয় তেতিয়াই জীৱনটো ধন্য আৰু বেছি লগ সংগ নালাগে মানে কি মোৰ মতে কি বেছি বেছি লগ সংগও নালাগে, অকলেই ভাল লাগে যে জীৱনটো মানে তুমি যদি অকলে যদি পাৰা অকলে জীৱনটো বহুত‌ সুখী মানে পাৰি আৰু এইবোৰ লগ সংগ বেছি হলে কেতিয়াবা দুখ দুখটো তিয়া আঘাতটো তুমি পাবাই এদিন হলেওটো গম দুখ পাবাই মানে এইটো সেনেকুৱা সেনেকুৱা অকলে থকাই ভাল মোৰ মতে জীৱনত মানে।
মোৰ মতে অকলে থাকিব থকাটো সম্ভৱ অকলে থকাটো অসম্ভৱ, মানুহে কয় এইটো মানে এক্সট্ৰ মানে তোমাৰ অলপ শক্তিশালী দেখাব পাৰা যে দেখাবৰ কাৰণে হয় বাট নোৱাৰিম, অকলে থাক কাটো মোৰ কাৰণে একদম অসম্ভৱ এতিয়াতো একদম অসম্ভৱ মোৰ কাৰণে জীৱনত তোমাৰ বন্ধুত্ব নাথাকে ন', তোমাৰ জীৱনটো মানে মিছা, তুমি জীৱনটো টো আমেজ বুজি পাইছ নে নাই? জীৱনৰ যিটো আমেজ নহয় তুমি চলিব জানিব লাগিব নহয় চব নহয় এই জীৱনত এই তোমাৰ আজিকালিৰ যুগত চব মানুহে বদ মাচ হয় বুজিছা গতিকে সেই মানুহৰ লগত তুমিও যেনে কোৱা মই ক'লো ন' যে সেই মানুহজন যেনেকুৱা তুমি সেনেকুৱা হবা তুমি নিজৰ চলে বলে কৌশলেৰে তুমি চলিব জানিব লাগিব তেতিয়া চাবা তোমাৰ একো বেয়া নহয় তোমাৰ একো কিন্তু তোমাৰ নিজৰ ছেফটি তোমাৰ নিজৰ লগত। তুমি কিমানখিনি নিজক জানা? তুমি কিমানখিনি বে মানে বুজি পাইছান মই কি কৈছো? ত' এটা মানে তোমাৰ মানে বাউণ্ডৰী এটা নিজৰ লগত সদাই ৰাখিব লাগে যে মই ইমানখিনি ইমানখিনি ল সেয়াই মানে মানুহজৰ লগত মানে মই মানে তোমাৰ চ শ্বেয়াৰ কৰিব পাৰিম বা ইমানখিনি মানুহৰ লগত মই দিব পাৰিম। মানে মই ক'লো ন' গতিকে তোমাৰ যদি বিন বন্ধুত্ব বোলা যদি কোনো বস্তু নাথাকে তোমাৰ জীৱনত তেতিয়া সেই জীৱনটো নহ তোমাৰ একো এই জীৱনটো তুমি একো আমেজে নোপোৱা, জীৱনৰ যি টো মানে আমেজ আৰু মানে বুজিছা ন'? বন্ধুত্ব অবিহনে কিন্তু সেই জীৱনটোত তুমি নাপাবা। নাপাবা, গতিকে
নাজানো মোৰ কিয় মইতো অকলে থাকিয়ে ভাল পাওঁ, মই মানে বেছি লগ-সংগ মানে ভাল নাপাওঁ মানে যে
কোৱা তুমি মানুহজনিয়ে সেনেকুৱা, তুমি মানুহৰ লগত নোৱাৰা মিলিব মানে বুজিছা, তোমাৰ মানুহটো মানে মো তোমাৰ মন
বুজা হৈছো যেতিয়াৰ পৰা তিয়াৰ পৰা মই বুজা হৈছোঁ যেতিয়াৰ পৰা মই মানে জনা হৈছোঁ। মানে কি নালাগে আৰু এইবোৰ মানে ইমান বেয়া মানুহৰ লগত থাকাতকৈ অকলে থকাই শান্তি আৰু অকল থকাই ভাল সেনেকুৱা আৰু ইমান মানে মই মই ইমান মানে ইমান মানে কঠিনতা ইমান মানে কঠিন মানুহৰ লগত চলিব নোৱাৰো, ইমান কঠিনতা ইমান মান
সেইটো হয়, মানুহবোৰ মানে অলপ সহজ সৰল হ'ব লাগে সেইটো ময়ো ভাবো কিন্তু মানে কি জানা? জীৱনত মানে অলপ মানে এৰা ধৰাও কৰি চলিব জানিব লাগিব বুজিছা? মানে ইমান মানে তুমি গ্ৰাজেশ ৰাখি থব নোৱাৰা, তেতিয়া মানে তুমি কোনো মানুহৰ লগত চলিব নোৱাৰা, গতিকে- বন্ধুত্বৰ ক্ষেত্ৰত মানে কি জানো অলপ এৰা ধৰাটো চলে মানে বুজিছা, গতিকে- আজি অলপ বেয়া পাইছো ত' কাইলৈ মানে ঠিক হৈ যাব? ত' সেই বস্তু- টো সেই এৰা ধৰা মাজেৰে অলপ বস্তুবোৰ চলিব চলাব লাগে।
কথা মানে লক্ষ্য কৰো আৰু মানে, এই ছোৱাল ছোৱালীবোৰৰে বেছি হয়টো মানে লৰাৰ বন্ধু বোৰৰ সিমান নহয়। চোন মানে ল'ৰাবোৰ অলমান মানে মন বোৰ বেছি খোলা চাগে মোৰ মত- তে আৰু মানে ছোৱালীবোৰ বেছি মানে।
বোৰে মানে ল'ৰা বোৰৰ বন্ধুত্ব ঘন কিয় হয় জানা? ল'ৰা বোৰে মানে- সদায় লগ পাই, এনিটাই সিহঁতে সকলো টাইমতো লগত থাকিব পাৰে, সেইটো-
মানে বেছি বন্ধুত্বটো ভাল নহয়, মই জনাত আৰু।
এইটো মানে কি কৰিবা আৰু মানে-